হেল্ল'!
অ শুনি আছো। হেল্ল'! হেল্ল'!
অ
হেল্ল'!
শুনা পাই আছো। মা-টো। হেল্ল'।
অ শুনা পাইছ- নেকি? অ শুনি আছো কোৱা? হা? হা?
হেল্ল'। হেল হেল্ল'। হেল্ল'।
অঁ।
হেল্ল'। মাতটো মোৰ শুনা পাইছেনে? হেল্ল'। হেল্ল'।
হেল্ল'!
হেল্ল' অ দিয়ক কোৱা?
শুনিছে নাই মোৰ মাতটো? অ শুনিছো।
অ কত গৈছিলা
হেল্ল'
অঁ
হেল্ল'
চ অ
হেল্ল
ফোন কৰি হেল্ল' হেল্ল' শুনা শুনা পাই আছো দিয়া তোমাৰ তোমাৰ শুনা পাই আছো হেল্ল' অ শুনা পাইছো দিয়া হেল্ল' শুনি আছো হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ স কোৱা হেল্ল'
হেল্ল' হেল্ল'
শুনা পোৱা নাই নেকি তুমি
হেল্ল' হেল্ল'
হেল্ল' অঁ দে কোৱা কি হৈছে হেল্ল'
হেল্ল'
হেল্ল' অ শুনা পাইছেনে শু
হেল্ল'
উ হেল্ল' হেল্ল' অ শুনিছো শুনিছো অ অ অ কি নেটৱৰ্ প্ৰব্লেম হৈছে নেকি
অঁ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে
অ সেইকাৰণে ফোনটো তান নাহ লগে তাৰমানে কি বুলি কয় অ সেই তুমি যে এটা যে কুকুৰ যে কিনি যে আনিছিলা পইচাটো কিমান পৰিছিল
অঁ কুকুৰৰ পোৱালি
অ
এইটো লৈছে পাঁচ হেজাৰমানান লৈছে
অ কি তাৰমানে আফ্ৰিকাৰ নে কি কিবা কিবা নাম যে থাকে কি তাৰমানে কুকুৰৰ নাম আছে
মানে মই মানে ইমান ভালদৰে নাজানো বাৰু কি বো খুৰা খুৰাহে লৰিছিলে মানে ইমান ভালদৰে মানে নাজানো
অ মই তোমাৰ মই ফেচবুকত তানে দেখিছো আৰু কুকুৰটো ইমান ধুনীয়া আৰুঠা খায় সেইকাৰণে তোমাক মই ফোন কৰিলোঁ আৰু জানে ভাবিছোঁ কিমানখিনি ল'লে সৰুৰ পৰা আনিল এইটো কথা মই সুধি‌ ল‌ও মই এনাই
হয় মানে কি বুলি কয় এইটো
উম উম
আপুনি কিনিব নেকি
অ মই কিনা মই মাথাটো মাৰিছোঁ ৰ'বা সেইকাৰণে তোমাক ফোন কৰিছো
হয় হয় হয় মানে কি বুলি ক মই বাৰু মই ইমান ভালদৰে নাজানো বাৰুৰাক সুধিলে গম পাম বাৰ কেনেকুৱা কিমান মানেনে পাঁচ হাজাৰ লোৱা বুলি গম পাইছো বাৰু
অ ', এইটো আমাৰ এই কি বুলি কয় আমাৰ এই এই গাঁৱলীয়া কুকুৰতটো নহয় চাগে আপোনাৰ কিবা সেই দেছি না কিবা
অ', অ', তে মানে সিহঁতৰ আৰু খোৱা বোৱা বস্তু এইবিলাক চব কিনিব লগা হয় মানে সৰুতে বহুত মানে সৰুৰ পৰা সৰুতে মানে বহুত মানে সিহঁতক খোৱা বস্তু বিলাক মানে কিনিবলৈ বেজি-চেজি দি থাকিব লাগে মাহে মাহে বেজি দিব লাগে।
উম, হয়, হয়
মানে, আমাৰ কেঁচুৱা পালি যেনেকে লাভ যেনেকে মানে ব কোৱা কৰা হয় আলপেচান ধৰা হয় তেনেকে সিহতকোঁ কৰিব লাগে
হয়, হয় মই কথাটো মই ভাবিছোঁ আমাৰ সেনেকুৱা এ মইয়ো তানে কুকুৰ তানে আনিম বুলি তেতিয়া মই ভাবি আছো আৰু তানে কুকুৰটো আনিলে আৰু বহুতখিনি আলপেচান ধৰিব লাগিব ন এনে সেইকাৰণে আৰু মই তোমাক সেইকাৰণে তোমাক মই সুধিলোঁ আৰু এই লোকে কিমানখিনি পৰে কি কথা কি বাৰ্তা নাই কুকুৰটোৰ নাম কি নামটো কি ৰাখিছা কিবা দেখোন আহন নাম অ', হয়, হয়, তুমি দেখোন হা হা
জেক ৰাখিছো জেক
জেক, বা মস্তি নাম হে একদম ফাৰ্ষ্ট ক্লাছ জেক নামটো বঢ়িয়া।
এনেই তোমালোকৰ এনেই সেই গাঁৱলীয়া গাঁৱলীয়া কুকুৰবিলাক আছে নে নাই
অ ', অ হয়, হয়, গাঁৱলীয়া কুকুৰ বিলাক আছে কিন্তু থাকিলে কি হ'ব, গাঁৱলীয়া কুকুৰ বিলাক ইমান ঠিক নহয় নাই, কিন্তু আপোনাৰ যোনবিলাক বাহিৰে কুকুৰ থাকিলাক কুকুৰ দেখি দেখি কিবা ভাল লাগে কিবা নাই এতিয়া জেকক কি আজি কি খুৱাইছা।
এতিয়া সিহত ডাঙৰ হ'ল ন এতিয়া খাব পৰা হৈ গ'ল বেলেগ বেলেগ বস্তু এতিয়া মাংস মাংস দিয়া হয় সিহতক
অ', াংস দিলে আৰু চাবা আৰু ৰাফিয়ান হৈ যাব কুকুৰটো নে
নাই এইটো মাংস মানে কি বুলি কয় সিহঁতৰ সপ্তাহ সময় এদিন হলেও মানে খুৱাবই লাগে ন
হয়, নেকি?
তেতিয়া মানে সিহঁতে ভাতকেইটা খাই এনে সিহঁতক মানে খুৱাই খুৱাই হৈ গল যে মানে এইটো বস্তু খালে সি হলেহে মানে খাব কৰে
উম, অ', মই এতিয়া বজাৰত তানে মই আমাৰ ইয়াতে নাপায় নাই সেইকাৰণে
অ',
মই ভাবিছোঁ যে তোমালোকৰ তাৰ পৰাই আনো নেকি? লৈ কিনি পেলাই
অ', ইয়াৰ পৰা নিবহি আহিব পাৰিব আৰু ধুনীয়াকে আমাৰ ইয়াত আছে বাৰু তেনেকুৱা এইটোতো দোকান মানে কি বুলি কয় বেয়া মানে দোকান এটা থাকে নটো এক্সট্ৰা মানে
উম,
এ চব মানে, বিক্ৰী কৰা নাই।
অ', অ', হয় দিয়া আৰু আপোনাৰ কি বুলি কয়? উম, তোমালোকৰ তাতে প্ৰায় প্ৰায়ে নেকি?
অ, ' আমাৰ ইয়াত বাৰু পাই বাৰু।
উম, আমাৰ ইয়াতেহে নাপায়। সেইবোৰ কুকুৰ নাই পাব লাগিলে কিবা অনলাইনত। কিবা আ, আনিব লাগে দেখোন আজিকালি অনলাইনতো দেখোন দিয়ে। শুনা, অ' আজিকালি কিবা অন'লাইনত
অ, জানো মই অনলাইনত ইমান ভালো নাজানো অনলাইনত পাই নেকি।
সিমান নাজানো আৰু কি বুলি কয় কিন্তু আমাৰ ভাইটি, ভাইটিয়হে কৈছে। এই দাদা অনলাইনতো আজিকালি পায় সেনেকুৱা বস্তু যেনে নাম, চাম লিখি দিব লাগিব হয় না।
হয়, হয়, মই বাৰু অনলাইনত পাই বুলি নাজানো বাৰু।
অ, কিবা সেই আপোনাৰ বস্তোটো মানে কি এই কিবা ফৰেন ৰ, কিবা সেই কিবা বেলেগ ধৰণৰ সেনেকুৱা যে আহে সেনেকুৱা কৰি লিকিব, লিখি দিব। কি এই কি বুলিয় কয় এই কিবা আফ্ৰিকান কিবা সেই এনেকুৱা আৰু জানে।
মানে কুকুৰটোৰ নামটো লিখি কি, কি, কুকুৰ ল'ব মানে সেইটো
অ, তাৰমানে এতিয়া কুকুৰৰ নাম নাচে বহুত। কিবা দেশী, পৰদেশী এনেকুৱা কিবা নাম নাচো।
অ, আছে বাৰু কুকুৰো বহুত নাম আছে। সেইবিলাক মানে যোনটো তুমি পঢ়া মানে সেইটো নামটো মানে লিখি দিব লাগে আৰু।
অ', অ', যে মই এনেকুৱা কুকুৰত লাগিছিল ইমান ইমান আপোনাৰ ইমান ডাঙৰ হয়নে নাই। হয়নে এ যেনেই কি বুলি কয় এক ফুট, দুই ফুট সেনেকুৱা চিষ্টেম আৰু হয়নে নাই সেনেকুৱা আৰু। কি বুলি কয়?
এড্ৰেছ তটো মানে দি দিবলৈ নাম তোমাৰ নাম এড্ৰেছ দিব লাগিব আৰু।
উ, উম, উম, হয়। এতিয়া মই ভাত
অ, ভাবিছে।
উম, কুকুৰ থাকিলে ঘৰত কিবা এটা ভাল লাগে অ'
অ, মানে কি বুলি কয় কুকুৰ থাকিলে মানে মনটো ভাল লাগি থাকে কি'বা এটা।
উ, হয়, হয়, বহুত, বহুতখিনি নাই, নাই পোৱা, নাই ৰ'বা মই ত' মানে সেইটো মই কামতটো এতিয়া কৰিম কৰো এনে। কি, কি, বুলি কয় অনলাইনত অ, দয় চাগে। এ, অ'।
দিম বুলি ভাবিছে নেকি?
হয়, হয়, হয়, হয়।
অ, দি দিব নহ'লে চাই আপনি।
অ, হয়, উম, উ, উম।
ফটো দি দিয়ে চাগে কেনেকুৱা কি লয় চাই পিনে চাবা আৰু কোনটো লোৱা।
উম, হয়, হয় এতিয়া কি কৰি আছা তুমি?
এতিয়া মই কাটিঙ ক্লাছৰ পৰা আহি আছোঁ।
অ, কাটিঙৰ, কাটিঙৰ পৰা আহি আছে নেকি আৰু। এই পিছবেলা যাবা নে কাটিঙত পিছবেলা যাবা নে আৰু।
পিছ, পিছবেলা নাযাও পিছবেলা। এইটো আগবেলাই হৈ যায় দহটামান বজাৰ বা বাৰটালৈ দুঘন্টা ক্লাছ
অ, হয়, হয়।
নাযাওঁ বাৰু।
উম।
হাতী বা হাতী
এ, যিয়েই নহওক কি বুলি কয় তুমি কিন্তু এই কাটিঙৰ কামটো ভালদৰে শিকিবা। মই অনলাইন মই কৰিছোঁ ৰ'বা এই কিন্তু মই ৰানিং তোহে মই কৰিব পাৰা পাৰা নাই মই ৰানিঙটো একদম তানে লেট হৈ আছে ডিউটিত যাব লাগে এইবাৰ পাছ হ'লে ভাল হয় নহয় হেল্ল' হেল্ল'
কৰিব আক
নাই নাই মই কৰি আছোঁ বৰ্তমান কিন্তু মই ৰানিঙত কিন্তু বৰ্তমান স্পেড নহয় মনে ৰানিং ৰানিঙত স্পিড হ'লে আৰু টেনচন নাই আৰু নহয় নহয় ৰানিঙত বোলো স্পেড হ'লে বোলো কথা কথা নাই আৰু দিয়া নহ'লে মই তোমাৰ লগত
হয় হয় হয়
হয় হেল্ল' হেল্ল' কালি
মানে কৰি থাকে। অ কৰিলেহে মানে আহিব ন এনে ক'ত আহিব
অ সেইটো হয় কৰি থাকিলেহে আহিব নকৰো আৰু ক'ত আহিব কি বুলি কয় অঁ অঁ হয় হয় হয় দিয়া নহ'লে মই কালি তোমাক ফোন কৰিম হ'বনে
শুনি আছো
অঁ অঁ দিয়া মই এতিয়া ৰাখোঁ নহ'লে ফোনটো হেল্ল' হেল্ল' দিয়া মই ফোনটো মই ৰাখো দিয়া অ
উম অঁ দিয়ক হ'ব দিয়ক